অহ ', অ কোৱা। হা?
কি খবৰ- কি খবৰ?
খবৰ, এই ভালেই ৰ খবৰ। তোমাৰ কি খবৰ?
খবৰ ভালেই। কি কৰি আছা?
এই এনে, ফেনৰ হাৱা খাই আছো আৰু বিছনাত বাগৰি- বাগৰি।
অ' হাত। খালি।
ভাত নাই খোৱা। এই দোকানত পুৰি খাই আহি পেলাই আৰু ঘৰত আহি পুৰিয়ে খালোঁ। পুৰি ডিমা, আলু ভাজি আৰু চাহ অকণমান খালোঁ। উম',
মইও লাল চাহ অকমান খালোঁ।
আমাৰ সদায় পুৰিটো থাকেই মানে কম্পালচাৰী।
ভালেই দে, গেষ্টিক
অ', আমি আৰু গেষ্টিক আৰু ভয় নাখাওঁ যে।
উম।
ভ ভাত বনালে দুপৰীয়াৰ?
বনাম হে। তেতিয়াহে, আপুনি বনালে?
ময়ো বনাবই লাগিব আমাৰ মা নাই মানে এই কৰ'বাত ওলাই গ'ল মোক কৈছে ভাতকেইটা বনাবা আৰু বনাই পেলাই খাবা আৰু।
উম, আমাৰ মাওতো গৈছে মিটিঙত গোটৰ মিটিং সেইকাৰণে কৈছে মোকে বনাব
অ', কি আঞ্জা বনাবা পিছে? কিয় হ যাব নাব
বনাম ভোল, আলু আৰু কিবা ভজা বনাব লাগিব আৰ
ভোল আলু বনালে মাছ থাকিলে ভাল লাগে মাছ নহলে ভাল নালাগে।
উম, মাছ নাই।
অ', মাছ থাকিলে আৰু ভোলটো আৰু মানে সোৱাদটো বেলেগ হয়।
মাছ থাকিলেহে পুৰা ভাল লাগে খাই।
ওচৰোৱা বর্তমান মাছৰ দাম নহয় বহুত।
উম, উম।
মাছ ল'লে তোমাৰতটো কমই এশ টকা যায়ে এশ টকা দুশ টকা।
আৰু ইলিচ মাছটো বাৰশ টকা কেজি।
অ', ইলিচটো আমি আৰু দেখাই পোৱা নাযাওঁ। দেখাই নাপাওঁ আমাৰ ইয়াত নাই নহয় বাজাৰত নোলায়।
উম কাই ন, খাবই যে।
অ বিহুৰ সময়ত পায়াৰ ইলিছ মছ চিতল মাছ।
উম বঙালীগিলাক বেছি খায়।
অ আমি আৰু বিহুৰ সময়ত হেৰিয়ে খাওঁ এই মাংস এ খাওঁগে।
আৰু চিতল মাছ
আহ তুমি চিতলত খাইছা নে নাই?
খাইছো ৰবা।
অ।
ইমান এটা টেষ্টি নালাগে আমাৰ খৰি গৈছে ম, টিং।
অ মিটিং আছে নেকি আজি অ। মানে মানে এই মামাই যে পচিশ হাজাৰ টকা দিব সেইটো মিটিং নেকি?
পঁচিশ হাজাৰৰ কাৰণে তাহত ডেন্স কৰবা গেছে।
অ মানে এই যে মোবাইলত বৰ্তমান পুৰা হেৰি হৈ আছে না মানে এক্সাৰচাইজ দি আছে না। মানে মানে কি আছিলে এইটো? যোগ দিৱস নাই অ য়োগ। কা মানে মামাই আৰু তিৰিবিলাক চব কৰাই আৰু মানে
এনে মানে নিদিয়ে মানে পঁচিশ হাজাৰ কিবা এটা কিবা কৰিবই লাগিব।
অ অ ভণ্টি ঘৰতে নে কলেজত গৈছে?
মই ঘৰতে ভণ্টিও ঘৰতে।
অ আজি কলেজ যোৱা নাই?
নাই আজ আজি ৰাভা দিৱস।
অ অ আজি বিশ জুন ন, উম। বাকী আজি গৰমটো কেনেকুৱা?
বহুত।
আমাৰ পিনে আজি গৰমটো নাই বাৰু ৰ'দটো ওলা নাই।
উম আজি এতে একত্ৰিশ ডিগ্ৰী চেলচিয়াছ।
অও আমাৰ ইয়াত নাই আজি। মানে দিনটো ডাবৰীয়া হৈছে। হৈছে।
উম। পানীটো পৰলে, ভাল হ'লে হয়।
বাবু ক'ত গৈছে বাবু?
হেল্ল'! বাবু ক'ত গৈছে?
আমাৰ বাবু স্কুলত গৈছে।
অও। আজি ফিল্ডত যোৱা নাই, তুমি ৰানিং কৰিব? অ' হয় নেকি, মানে ডেইলি যোৱা?
ডেইলি কেতিয়াবা মাজে-মাজে নাযাও। কালি নাযাও, কালি চানডে আছে।
অ' চানডেত মানে তুমি অফ হেৰি কি মানে ৰেষ্ট
ৰেষ্ট লব লাগিব কালি।
এনে আজি কেইপাক মান দিলা?
আজি পাঁচপাক।
অঁ, ঠিকে আছে।
আপুনি?
মই আজি যোৱা নাই ৰহ, আজি সময়ে মিলাব পাৰা নাই।
অহ।
দুদিন ৰেচ ল'ম বুলি ভাবিছো।
মই কালি নাযাওঁ।
কালিতো দেওবাৰ আছ ন দেওবাৰ, দেওবাৰটোৰ মাটি ইয়াত বজাৰেই হয়।
উম।
গাহৰি ভাল হ'ব কালি খাব।
তাকেইতো। পইচা পাতি নাই, গাহৰি খাৱা।
নাই-নাই মোৰো নাই বৰ্তমান, দৰমহা হোৱা নাই না আমাৰ। এই দৰমহা ইটো মাহৰ শেষতহে।
অ।
দৰমাহাটো আৰু পালে আৰু ইফেলে-সিফেলে দিয়াতে যায়।
উম।
তোমাৰ মানে ভাত আঞ্জা হ'ল। নে বনাবাহে?
বনাম হে।
অ, আহিবাচোন ফুৰিব আমাৰ তাত কেতিয়াবা।
হ'ব দিয়া।
দেয়া ফুৰিব আহিলে এনেই সুধা হাতে নাহিবা আৰু মই আৰু মিঠাই আনিলে ভাল পাওঁ।
উম উম, কি ল'ব লাগিব?
এ মিঠাই আনিবা অকমান তাৰপিছ আৰু হেৰি কি কয় ফল-মূল আনিবা, বিস্কুট আনিবা।
হ'ব দে চব লৈ যাম দে।
উম মাংস আনিবা অকনমান।
উম মাংস নাইৰ। ল আমাৰ লটকা আছে তাৰপিছত আছে কলা যাম।
অঁ, হয় নেকি গাছ আছ নে কিনি আনিছা?
কিনি আনিছো। কলা জামটো খালে ভাল। তেজ হয়।
বৰ্তমান পোৱাই নাই নাযায় নহয় ক'লা যামো। বহুত দাম কলাজামো মানে এইটো সেই কিবা মানে যিটো মানে ঘৰুৱা।
হয়, হয়, ঘৰুৱাটো। সৰু সৰুতো।
অঁ, ক'ত-পালে?
কালি শুকুৰবাৰ বজাৰ আছিল ন আমাৰ দেউতাই আনিছে।
অঁ। মা হত আজাৰ হয় মানে
উম সাপ্তাহিক বজাৰ মংগলবাৰে হয়, শুক্ৰবাৰে হয় আছোঁ আছোঁ
ফুৰিব চুৰিব নাযায় নেকি?
ফুৰিব নাযাওঁ ৰবা
দুইমাহ মেন দেৰি কৰি যাব লাগিব। মোৰ আৰু একজামো আছে নহয়
জুলাইত এণ্ট্ৰেন্স একজাম এইবাৰ দি চাম বুলি ভাবিছো ৰহ
অঁ ঠিকে
নাই সেনেকৈে চিলেবাছে কমপ্লিট হোৱা নাই কি যে হব
পঢ়ি থাকা এতিয়াৰ পৰাই টাইমটো আছ ন
আৰু মাত্ৰ বিশ দিন হাতত একো চিলেবাছক কমপ্লিট হোৱা নাই অকল জি কে খিনিহে কমপ্লিত তাকো আৰু আছেই
তিত এই অপচনেল হ'ব ন
হয় হয় অপচনেল তাৰ তাৰপিছত নিগেটিভ মাৰ্ক আছে
টিকমাৰ্ক টিকমাৰ্ক?
চাৰিটা ভুল হ'লে ওৱান মাৰ্ক কাটা
এইটো মানে প্ৰব্লেম হয় ন? নি মাৰ্কটো থাকিলে
উম
মানে কিছুমানটো ধৰা আইটিয়াটো দিয়া হয় ন
উম সেইটো মানে পোৱাৰ নম্বৰ কেইটা লগতে আহ যিখিনি ভুল হৈছে আৰু পোৱা যিখিনি নম্বৰ তাৰ পৰা কাটিব
মইটো কাট কাটি পিনে তেওঁলোকে তেওঁলোকে সেইটো চান্সহে বিচাৰে বি বিচাৰে তাৰ যাৰ কাৰণে মানে নিগেটিভ মাৰ্কটো দি থৈছে
যাব ষ্টুডেণ্ট বহুত
অহ এইতি ঐটিতো কাট হিচাপেহে কাট্অফ টো মাৰে ন
উম তথা তথাপিও এইবাৰ বেছি যাব
মানে এই যে চৰকাৰী চাকৰি বিলাক যেনেকুৱা দে আৰু মানে ফাইনেল কাট্অফ মাৰে তেনেকুৱা টাইপৰ
এনে আৰু আ পিছত আপুনি কি বনাবা ভাত?
মই আৰু কি বনাম দালিয়ে বনাওঁ নেকি
অ আৰু
কিবা ভাজি অকমান বনাম পাপ পাপৰ ভাজিম ডিমা ভাজিম আজি মানে একো নাই আৰু আমাৰ বজাৰ শেষ অকল আবেলিহে বজাৰত যাব লাগিব
অ মামা কি যাব যাব লাগিব আৰু আজি ক্লাবত
ক্লাপত অ ক্লাপত আজি কিবা আছে নেকি
কিবা অ দৌল দা কিবা ক্ৰচেটৰ কিবা শিকাব
অঔ
ক্ৰচে তাৰ পিছত কাটি কিবা কিবি শিকাব আৰু
সময় পালে যাম বুলি ভাবিছোঁ ৰ আবেলি তিনিটা বজাতহে ন
টো যাব আহিব
অ ঠি ঠিকে আছে আজি আবেলি মানে ফিল্ডত নেযায়
আজি ফিল্ডত নাযাওঁ নাযাওঁ
অঁ তে যাব লাগিব আৰু হেৰি ক্লাব অতে যাব লাগিব আজি
উম কিবা বোলে শিকাব?
উম, এনেতো ভালে ন ফ্ৰীতে শিকায়।
উম
বেলেগ বেলেগত শিকিলেতে পইচা দিব লাগিব, ফিচ দিব লাগিব মাহে উম এনে ঘৰতে আছেনে?
উম
কটো যোৱাই হোৱা নাই নেকি?
অহ তোমাৰ দেউতা কত গৈছে তোমাৰ দেউতা?
হা?
তোমাৰ দেউতা কত গৈছে?
আছে
আও ঘৰতে
উম
অঁ কামত যোৱা নাই?
নাই যাৱা কামত।
অঁ আচ্ছা ঠিকে আছে, মানে কাম নাই চাগে এইকেইদিন।
উহুম, কামে নাই।
অঁ অঁও এনেকে কাম-চাম নহলে চলিব দিগদাৰ হয় ন অলপ।
উম তোমাৰ ভাত হল?
ভাত, অ ভাত হ'লে নেকি? অঁ আচ্ছা ময়ো অলপ দিওঁ ৰ বহাই। অলপ পিছত দিওঁ আৰু, লাহেকে খাম।
উম
এ পুৰি খোৱাৰ পিছত আৰু পেটটো কিবা, কঠাল গুট
উম
এ-এইটোতো মই ফেভৰেট ন কঠাল গুটি, মই কঁঠালেই ব গুটিটোৱেই বেছি ভাল পাওঁ।
পুৰি খালে গেছটিক হয় গেছটিক।
গেছট্ৰিকটো হ'বই ন আজিকালি চব বস্তুতে গেছট্ৰিক। চব বস্তু ভেজাল